হেল্ল' হেল্ল', ভাত খালা?
অঁ খালোঁ খাই এইয়া মানে শুৱা নাই আৰু শুম আৰু এইকেইটা দিন দেৰিয়ে হৈ আছে শুৱাটো এ তাকে বোলো শুম গৈ আৰু, খালা? ভাত
খালোঁ খালোঁ, খাই পেলাই এই বাচন - বৰ্তন ধুই কৰি লৈ অকণমান বহিছোঁ। মোবাইল টোকে অকমান চালো তেনেকাতে তোমাৰ ফোনটো আহিলে যে ফোনটো উঠালো মই এতিয়া।
সেইটোৱেই টো। খবৰ বাৰু ভালেই বাৰু বেয়া নহয়, সেয়া আৰু কিনো আৰু। মানুহৰ আৰু খবৰ খাতি গৰমৰ কাৰণে মানে মানুহৰ - - - কিবা হৈ গৈছেগৈ আৰু মানুহৰ ভাল একে গৰম পৰিছে দেই, কি ইমান গৰম পৰিছে মানুহৰ থাকিবলৈ একে মানে অশান্তি হৈ গৈছেগৈ, তথাপিতো মানে উপায় নাই আৰু। তোমালোকৰ ফালে ওচৰকৈ গৰমেই ন?
একে-একে সমানেই গৰম, কিটো গৰম আমাৰ বহুত গৰম। তাতে ৰুমবোৰ বহুত গৰম হৈ গৈছে ন?
সেইটোৱেই যদিও বৰষুণ দিছে হেৰি দিছে তথাপিতো মানে ৰ'দটো আছেই মানে অ, কি গৰমটো আছেই মানে ৰ'দটো নাই, বত ডাৱৰীয়া কিন্তু গৰমটো বহুত বেছিয়েগে ন?
সেইটো বতৰটো ডাৱৰীয়া কাৰণেতো আকৌ ৱ-ৱ মানে গৰমতটো বেছি আছে, এনেই ৰ'দ টো দিলে ইমান এটা হাৰি নালাগে। সেইটো ডাৱৰীয়া বতৰত মানুহৰ বহুত দিগদাৰ হয়, ডাৱৰীয়া বতৰটো বেয়াহে চাবলৈ গ'লে।
সেইটোৱেই-সেইটোৱেই মানে ভাল একেবাৰে হেৰি হৈছে আৰু দেই গৰমতে মানুহক একেবাৰে জ্বালাকেলা দেখাই দিছে আৰু। তাকে মানে এতিয়া মানে ভাবিছিলোঁ মই এটা ব্যৱসায় কৰোঁ বুলি সেইকাৰণে মানে ফোন কৰিলোঁ। মই বোলোঁ কোনে ফোন এটা কৰোঁ, বোলোঁ ব্যৱসায় এটা কৰোঁ বুলি ভাবিছিলোঁ, এটাই মানে অকলে-অকলে কৰিবলৈ সুবিধা হয় যদি তাৰ চোন দুজনী মানুহ মিলি পেলাই আমি কৰোঁ তেতিয়া ভালেই হ'ব। মানে আজিকালিতো সেইটোৱে, এনেইতো থাকি আৰু লাভ নাই ন? মই সেইটোৱে মই ভাবিছিলোঁ আমি বোলোঁ দুইজনীয়ে মিলি আজিকালিটো এই মাছৰুম খেতিটো ভাল হয় ন এই মাচৰুম খেতিটো কৰোঁ বুলি ভাবিছিলোঁ যোনটো কাঠফুলা খেতি যে।
গম পাইছো গম পাইছো।
সেইটোৱে সেইটো খেতি কৰোঁ বুলি ভাবিছিলো মানে কি জানা আজিকালি। এনেইনো কি কৰি থাকিম আৰু ঘৰত কামকেইটা বাহিৰে আৰু বেলেগ তেনেকুৱা নাইয়ে আৰু আজি। আজিকালি এটা ইনকামত নচলে কিবা এটা কৰি থাকিলে ধৰক। টোকে নিজৰ আহি থাকে মাইকী মানুহক আজিকালি ধৰচোন চলিবলৈ বহুত পইচা লাগে ন।
লাগেতো কিয় নালাগে ঘৰ এখন চলিবলৈতো বহুত পইচা লাগে বিশেষকৈ দু টা ইনকম কৰিলেহে ঘৰখন চলে।
সেইটোৱেই মই ভাবিছোঁ সেইকাৰণে বোলো। সেইটো ব্যৱসায়কে কৰোঁ মানে সেইটো ব্যৱসায় কৰিবলৈ হ'লে কি হয় মানে। কম এমাউণ্টতে আমি সেই ব্যৱসায়টো আৰম্ভ কৰিব পাৰোঁ। এতিয়া ধৰা চোন বেছি আমাৰ পইচা ইমান নালাগে আমি এতিয়া কম পইচাতে আমি সেই টো ব্যৱসায় আৰম্ভ কৰিব পাৰোঁ এতিয়া। বেলেগ বিশেষ একো নালাগে ধৰা খেৰ লাগিব আমাৰ ধান খেৰটোতো চিনি পোৱায় হে ধান খেটো লাগিব। তাৰপাছত তোমাৰ মানে হেৰি মাছৰুমৰ গুটি লাগিব মাছ। ৰুমৰ গুটিটো আমাৰ মানে অনলাইনত এভেল- এভোল পায়েই যায়।
অ সেইটো পায় বাৰু
সেইটোৱে মাছৰুমৰ গুটিটো এভেল-এবোল আমাৰ ধৰ পাই যায় দোকানত। অওকি অনলাইনত সেই বস্তুটো আমি আনিলোঁ। আনি পেলাই তাৰপাছত আমি। মাছৰুমটো মানে খেৰটো সিজাই ল'লোঁ সিজাই লৈ পেলাই আকৌ কাটি ল'ব লাগিব। কাটি কু টি লৈ তাৰপিছত আকৌ মানে এই চিলিণ্ডাৰ বনাব লাগিব মানে পলিথিন আনি তাৰপিছত মানে চিলিণ্ডাৰ এটা এটা বনাব লাগিব। সেই চি চিলিণ্ডাৰটো বনাই তাত মাছৰুমৰ গুটি মানে দিব লাগিব আৰু সেইটো মানে বহুত ধুনীয়াকৈ দিব লাগিব ধৰ সেইটো দেখা আমি ট্ৰেইনিং লোৱা আছিলে সেইটো বাৰু আমি জানো। তুমি বাৰু খালি মানে কি আৰু এই খেৰ চেৰ কটা কুটা এইবিলাক কৰোতে মানুহ দুজনী লাগ গে মানুহে এজনী ধৰাচোন ইমান খিনি কাম অকলে কৰিব নোৱাৰি ন।
অ
সেইটো কাৰণে মানে ধৰ চোন যদি দুজনী হওঁ তুমি ধৰ খেৰ চেৰখিনি কাটিলা মই বাৰু এনে কে ভৰালো সিজাই ল'ব লাগিব তাৰপিছত আকৌ সিজাই কৰি খেৰটো কাটি ল'ব লাগিব। মানে মেলিব লাগিব। তাৰপাছত আকৌ তোমাৰ খেৰটো বেয়া নহ'বৰ কাৰণে আমি মেডিচিন এ টা মাৰিব লাগিব। তাৰপিছত তোমাৰ আকৌ এইটো হেৰি আছে এইটো কি বেছি মানে এতিয়া গৰমটো খুব বেছি পৰিছে ন? এই গৰম সেইটোৱেই, এই গৰমটোত মানে মাছৰুমৰ খেতিটো আকৌ গৰমত বেয়া কাৰণ গৰমত কিহৰ কাৰণে বেয়া? গৰমত মানে বস্তুটো শুকাই যায় ন, এৰিয়াত মানে বস্তুটো পানী থাকিব লাগে অলপ গাপ লাগিব লাগে বস্তুটো মানে পানীৰ গাপ যেতিয়া লাগি যাব সেই বস্তুটো তেতিয়া মানে ভাল হয়, সেইটো কাৰণে মানে আমি গাপ লগাকে ঠাণ্ডা দিনত বেছি ভাল হয়, এতিয়া গৰমত মানে আমি কি কৰিব লাগিব ইয়াতো আমি পুৰি থাকিব পাৰিম কিন্তু মানে আমি পানীটো অলপ তাত মানে চিলিণ্ডাৰবিলাকত পানী মাজে- মাজে পানী দি থাকিব লাগিব পানী দি থাকিব লাগিব এনেকে কৰিব লাগিব। তেতিয়া মানে পানী - চানী দি কৰি থাকিলে তেতিয়া আমাৰ বঢ়িয়াকে হেৰি হৈ যাব ভাল হৈ যাব মানে সেটো কাৰণে মই ভাবিছোঁ যদি ধৰা তুমিও এনেই আছ তা ময়ো এনেই আছোঁ ঘৰৰ কামকেইটা আৰু মানুহৰতো থাকিবই সেইকেইটাটো -সেইকেইটাটো নকৰিলে নহ'ব ন?
অ সেইটোৱে মিলিজুলি কৰিম, দুইজনীয়ে আহিবা আৰু ঘ ঘৰত কামো কৰা হ'ব আৰু ব্যৱসায়টো আৰম্ভ কৰিম আৰু তেতিয়া ভালো লাগিব ধৰা। দুইজনী মিলি জুলি কৰিলে ন?
সেইটোৱেই এতিয়া ধৰা
সেইটোৱে এতিয়া ধৰা ঘৰৰ কামটো কৰিলোঁ আমি দুয়োজনী ঘৰৰ কামখিনি কৰি পেলাই আমি ধৰ সেই বস্তুটো লাগিলোঁ খেৰ- চেৰখিনি শুকুৱাই ল'লোঁ বঢ়িয়াকে আমি ধৰা অলপ খেৰ অলপ কণ্টেক্ট কৰি ল'ব লাগিব য'ত আমাৰ মানে ধানখেতি কৰা মানুহৰ পৰা খেৰ অলপ আনি ল'ব লাগিব এইটোত মানে পইচা বেছি তে নালাগে এনেই কিন্তু আজিকালি ব্যৱসায় এটা কৰিবলৈ গলে বহুত পইচা লাগে এখন দোকান খোলো বুলি ক'লেও দোকান খনৰ একে চিকৰিটি মানি আগতে দি ল'ব লাগিব। হেৰি দি ল'ব লাগিব সেইটোৱেই তেতিয়াহে হ'ব। সেইটো কাৰণে আমি যদি এতিয়া ধৰা হেৰি কৰোঁ যে তেনেকে কম পইচাতে আমি মানে কৰিব পাৰোঁ তেতিয়া মানে আমাৰ ভাল হ'ব। সেইটো কাৰণে
তিকে সেইটো যদি ভাব নহ সেইটো যদি তুমি ভাবিছা ঠিকে আছে ভাল ভাল কথাকে ভাবিছা কিন্তু এতিয়া আমি ধৰ মাইকী মানুহ এনেই ঘৰত বহি থকাত কৈ আমি সেইটো যদি ব্যৱসায় আগুৱাই নিওঁ আৰু বেছিকে যেতিয়া কামটো কৰাৰ লগে লগে মানুহো যেতিয়া অলপ আগ্ৰহী হ'ব তেতিয়া আমি ধৰা এজনী, দুজনীকৈ তেকেইবাজনীও তেতিয়া আগবঢ়াই নিব পাৰিম আৰু এতিয়া লগত ধৰ সহযোগ কৰিব পৰা লগা মানুহ হ'ব এতিয়া বিজনেচটো সৰ হলে মানে যেতিয়া যিমানে তেতিয়াহে বস্তুটো হব হয়নে নহয়? যেদি পপুলাৰ টো নহয় তেতিয়ালৈ আৰু বস্তুটো হেৰি হৈ যাব গতিকে সকলোকে মিলি আমি এজি -এজি- আজি দুজনীয়ে কৰিছো কাইলৈ আকৌ তিনি- চাৰিজনী মিলি পেলাই কামটো কৰিব পাৰিম। আগুৱাই যাব পাৰিম কিন্তু কেইদিনমান অলপ কষ্ট হ'ব। হ'লেওতো আমি কৰিব পাৰিম ন' কামটো ব্যৱসায়টো আৰম্ভ কৰিবই লাগিব।
সেইটোৱেই। আমি ধৰা এতিয়া ধৰা দুজনীয়ে আৰম্ভ কৰিলোঁ তাৰপিছত আকৌ যদি আমাৰ কিবা এটা হেৰি হয় তে তে আমি আকৌ বেলেগ মানুহ হেৰি কৰিলোঁ লগাই ল'লোঁ তেতিয়াও ধৰ আমাৰ কাম হ'ব এনেই ধৰাচোন। কম মানুহে ধৰ তে মানে আমি কম চিলিণ্ডাৰ বনালে আমাৰ কম মানুহতে হৈ যাব কিন্তু বেছি যদি আমি বনাবলৈ যাওঁ তেতিয়া চিলিণ্ডাৰ বেছি বনালে বেছি হেৰি হ'ব আৰু আজি আজিকালি মানুহ মানে কি প্ৰায় মানুহ মাছ, মাংস ইমান নাখায়। কমাই দিছে মাছ, মাংস ত'মানুহে খাব নোৱাৰে আৰু এতিয়া বেছি খায় সেইটোৱে। এতিয়া ধৰা ছাগলী মাংস মানুহে ইমান নাখায় ছাগলী মাংসত মানে কি হয় খাচী মাংস খোৱাৰ লগে -লগে মানুহৰ কি হয় পে সেইটোৱে পেচাৰ হয় কিবা হয় আকৌ লোকেল মুৰ্গীটো ইমান নাখায় হাঁহৰ মাংস ইমান নাখায় সেইটো কাৰণে মানে আমি যদি হেৰি কৰোঁ ভালকৈ আমি এইবিলাক মাছৰুমৰ খেতি কৰোঁ আৰু মাছৰুমৰ দাম সেইটো বহুত বেছি',
অহ', দামটোও বেছিকৈ হয়',
বেছি হে সেইটোৱে আমি যদি', মাছৰুমৰ খেতি কৰিব পাৰোঁ সেই তেতিয়া মানে আমাৰ মাছৰুমটো ভাল প্ৰথমতে ধৰ বিক্ৰী বাৰ্তা কম হ'ব মানুহে ইমান আমাক নাজানিব ন'। কিন্তু যেতি সেইটোৱে আমি ধৰ মানুহক ধৰক ক'ব লাগিব বা আমি ইউটিউবতে ধৰ ভিডিঅ' চিডিঅ' এনেকৈ ফেচবুকে চেচবুক', ত', আমি দিলোঁ এনেকে, আমি মাছৰুমৰ খেতি কৰিছোঁ', কাৰোবাক লাগিলে আমাক জনাব আমি ধৰ তেনেকৈও যদি কৈ দিওঁ তেতিয়াও ধৰা মানুহ', এনেও আমি গম পাম, নিব কৰিব সেই তেনেকৈ', মিলি পেলাই আমাৰ ধৰক ভাল হ'ব, সেইটো কাৰণে আমি ভাবিছোঁ', সেইটো, খেতিকে ক', মানে আৰম্ভ কৰাই বিজনেজে ভাল হ'ব নেকি?
অঁ', সেইটোৱে ভাল- ভাল মানে ভাল কথা এটা ভাবিছা কিন্তু, আৰু এইটো ব্যৱহাৰটো', কৰাটো বহুত ভাল কথা, কাৰণ এইটো বহুত মানুহে কমেই কৰে', গতিকে আমি যদি এনেকে', কে', আগুৱাই যাব পাৰোঁ বহুত ভাল কথা, কাৰণ মানুহক আজিকালি টকাহে লাগে', যেনেকুৱাই নহওঁক বিজনেছটো যদি আগুৱাই যাব পাৰিলে', টকা কেইটামানো হাতত হ'ব, তেতিয়া আমি লাহে-লাহে ব্যৱসায়টো ডাঙৰ কৰিব পাৰিম', প্ৰথমতেটো সৰুৱে হ'ব ন', অ', তাৰপিছতহে ডাঙৰ হবগৈ', সেই গতিকে আমি, প্ৰথমতে আমি দুজনী আৰম্ভ কৰোঁ, তাৰপিছত যেতিয়া আমাৰ কাম', কামটো ডাঙৰ হ'ব, তেতিয়া আমি মানুহ লৈ ল'ম',
সেইটোৱে-সেইটোৱে, আমি এতিয়া', সেইটোৱে ভাবিছোঁ মইও, এতিয়া ধৰা আমি মানুহ মানে দুজনীয়ে আমি', প্ৰথমতে, কৰি লওঁ ব্যৱসায়টো', মাছৰুমটো আমি প্ৰথমতে মই অনলাইনত, কাইলৈ মানে মই গুটিটো অনলাইনত মাছৰুম', মই গুটিটো অৰ্ডাৰ দিয়েই দিম, তাৰপাছত', সেইটোৱে, কাইলে মই অনলাইনৰ গুটিটো মাছৰুম মানে হেৰি টো অনলাইনত', মাছৰুমৰ গুটিটো অৰ্ডাৰ দি দিম, তাৰপাছত ধৰা আমাৰ মানে', ইহঁতে খেৰ আছে, সেই মানুহে খেতি কৰে সিহঁতৰ খেৰটো, এ মানে', গৰু সিহঁতৰ আছেনে নাই নাজানোঁ, যদি গৰু খুৱাই সিহঁতে বিক্ৰী নকৰিব যদি', সিহঁতে এনেই থৈ দিছে, মই সিহঁতৰ পৰাই অলপ', ধৰ খেৰ অলপ কিনি পেলাই লৈ ল'ম, তেনেকৈ লৈ- লৈ আমি, এতিয়া প্ৰথমতে ধৰ', একেবাৰে নহ'লেও আমি দহ', দহটা চিলিণ্ডাৰ বনাব পাৰিলেও কিবা এটা ওলাব, প্ৰথমতে আমি দহটা চিলিণ্ডাৰে দি', দিয়ে আৰম্ভ কৰিম', সেই দহটা চিলিণ্ডাৰত আমাৰ মাছৰুমৰ ফুল কিমান ওলায় আমি তেতিয়া গম পাম', কেই কেজি ওলাই কিমান ওলায়, তেতিয়া আমি প্ৰথম সেই দহটা চিলিণ্ডাৰতে আৰম্ভ কৰোঁ', কৰিলে আমি গম পাম, সেইটো কাৰণে মই ভাবিছোঁ দহ',
চিন্তা কৰিব নালাগে, খেৰ বাৰু আমাৰ ওচৰৰ মানুহ ঘৰত আছে, মই বাৰু মানুহ ঘৰক কৈ দিম', অঁ', আছে', মই মানুহ ঘৰক কৈ দিম, মানুহ ঘৰৰ পৰা খেৰ খিনি লৈ আহিম বাৰু, খেৰৰ কাৰণে চিন্তা কৰিব নালাগে', খেৰটোৰ বাৰু পামেই, কাৰণ খেতি বাতি কৰি থকা মানুহ, তাটো উপৰি গৰু আছে', সিহঁতৰ, গৰু কাৰণেও আনে, এই খুজিলেতো দিবই আৰু', কিয়নো নিদিব, তেওঁলোকক কিবা এটা আমি দি দিম আৰু পিছত, যেতিয়া আমাৰ ব্যৱসায়টো হ'ব', আৰু দে মানুহেতো আৰু', পইচা দিলেতো আহ', ধৰ কিবা এটা দিম বুলি ক'লেতো কিয় নিদিব ন দিবই', এতিয়া, তাকে', ভাবিছোঁ এই', -সেই', - সেইটো কাৰণে মানে কি আমি আনিম দিয়া সেই বস্তুটো', আনি পেলাই আমি ব্যৱসায়টো দুইজনী আৰম্ভটো কৰোঁ', ভালো লাগিব, সময়টো', পাছ হৈ যাব, আৰু তাতে ঘৰতে থাকিম যেতিয়া ঘৰৰ কাম খিনিও হ'ব ', আৰু সেই কামখিনিও কৰিব পাৰিম',
সেইটোৱে, সেইটোৱে। আমি সেইটোকে কৰাই ভাল হ'ব, মানে বিজনেছো সোনকালে যিমান পাৰোঁ, সোনকালে আমি আৰম্ভ কৰাই ভাল হ'ব, কাৰণ এনে থাকি লাভ নাই', ঘৰত এনেই বহি শু শুই থাকি লাভ নাই। কিবা এটা ব্যৱসায় কৰিলে আমাৰ পইচা-পাতি কিবা এটা আমাৰ হাতলৈ আহি থাকে। আমি নিজেও ধৰ চলি থাকিব পাৰিম। নিজৰ কিবা এটা নিজৰ খৰচা ওলাই থাকিব পাৰিম। আমাৰ ধৰাচোন আজি-কালি হাত খৰচাত ধেই লাগে। মানুহক আজি-কালি হাত খৰচা বহুত লাগে। মানুহক চলিবলৈ বহুত পইচা লাগে ন? সেইটো কাৰণে আমাৰ সেইটোৱে, আমি সেইটো কাৰণে আমি ধৰ সেই পইচাকেইটাইদি আমি কিবা এটা কৰিব পাৰিম।
সেইটোৱেটো কৰিব পাৰিম অ। তেতিয়া আমি লোকৰ ওপৰত ভৰসা কৰিব নালাগে। গে আৰু তেতিয়া নিজৰ ভৰিত আও নিজৰ ওপৰতে যিটো আমি ধৰা কাম কৰিম সেইটোৱে সৈতে আমি নিজৰ উপাৰ্জনটোৱে সতি আমি নিজৰ কিবা ইনকম এটা পথটোও বাচি ল'লো আৰু তাৰউপৰি নিজৰ কিবা দৰকাৰী বস্তুখিনিও আমি আনিব পাৰিম।
সেইটোৱেই। সেইটো কৰাই ভাল হ'ব। মই তেনেহ'লে এই দুইদিন দুই এদিনৰ ভিতৰতে